হেল্ল'!
অঁ কি কৰিছা?
শুনিছা?
শুনিছো শুনিছো। এনে ন? এই ইফালে চি চিকেন অঁহ এইফালে ওলাই গৈছিলো আকৌ এতিয়া অ গধূলি কি কৰো কি নকৰো কে চিকেন উইংছ খাই মেলি এতিয়া ৰুমত সোমাইছো আৰু।
অঁ তোমাৰ ৰুমটো কোনখিনিত আছে?
মোৰ ৰোমটো এই তিনিচুকীয়া যোনখন অভাৰব্ৰীজ বনাইছে যে
অঁ অঁ
আচ্ছা। অঁ অঁ অলপ ফাটি ফাটি আহিছে মাতটো।
কলৈ যোৱা
হা হা?
তিন নম্বৰ গলিটোত আছে ক নখৰাইৰ ৰাস্তাত।
অঁ অঁ।
উম। আজি হা হা?
বাকী এটিয়া ভাত?
বাকী ভাত পানী যে এতিয়াে যাতকে খাবলে মন নাই। হেৰি ক এইফালে ফাষ্ট ফুড খাই পালো এই এনেইতো ফাষ্ট ফুড এনেই নেখাও বাৰু আজি খাই পালো তাকে সেই ভোক লগা নাই। সেইফালে গুইজান পিনে আমাৰ এইফালে তিনচুকীয়াত ধুনীয়াকে মাগুৰি বিল গুইজান ঘাটত গৈছিলো তাৰমানে
অঁ অঁ অঁ।
অঁ তাত মানে সেই
সেই বিলখন বৰ ধুনীয়া হৈ আছে দেই।
বৰ ধুনীয়া হৈ আছে দেই এবল পানীটো অকণমান বেছি হৈ আছে আৰু এতিয়া।
অঁহহ।
উম, সেই তাতে সেই লগৰ কেইটামান লগত চাবলৈও গ'লো
অঁহ।
তাত এনেই এ নাৱত
হা?
কিমানক লৈছে নাও ৰ বিলাকত
নাও বিলাকত যে অ এইটো একেবাৰে কম প্ৰাইচ হ'ল চছেভেন হানড্ৰেড
অ
অ একেবাৰে ল' প্ৰাইচটো মানে মিনিমামটো তাৰ পিছত বাকী তেনেকে পোন্ধৰশ দুইহেজাৰ সেনেকে আছে আৰু
আ গোটেইখন ঘূৰাই দিয়ে ন
অ গোটেইখন ধুনীয়াকে
অ মাগুৰ বিল গৈ পাইছোঁ বা উঠি নাই পোৱা তাত
অ অ মই মই এতিয়া উঠা নাই বাৰু মই হলেই ছয় বছৰ মান আগতে উঠিছিলো স্কুল ফালৰ পৰা মানে হেৰিয়ত আহিছিলো কি বুলি কয় পিকনিক পিকনিকত আহিছিলো ক
হয় হয়
উম তেতিয়াই উঠাই
তোমাৰ ঘৰ এনে অৰ্জিনেল
মোৰ ঘৰ অৰ্জিনেল হ'ল ফিল'বৰী তৰাণী
হয় অ
তোমাৰ ক'ত আছিলে যে
মোৰ তোমাৰ শদিয়া
অ' শদিয়াত ন
অঁ
উম শদিয়াৰ তেনেহলে তুমি হেৰিয়ে নেকি পাটিদৈ নগাঁও নেকি
অ অ মোৰ মানে শদিয়াত অ হদিয়াত মোৰ বাই এজনি গৈছে
অ কোন গাওঁ
এই পাাটিদৈ নগাঁও বুলি কয়
অ আজি আমাৰ লগৰ আছে বাৰু
অ অ এই বুঢ়া গোঁসাই ঘৰলৈ গৈছে
গোহাঁই গাওঁ
উম বুঢ়া গোহাঁই বুঢ়া গোহাঁই
অ
আহিছা নাই এনেকে
গৈছো গৈছো গৈছো মই এফালেনো গৈ থাকো বা এইফালে আনি নি গৈছিলো ৰয়িং গৈ চুইং গলে মানে সেইফালৰপৰা যাওঁ বাই ঘৰলেও গৈ পাইছো বাকী সেনেকে সেই পেলাই যোৱা হৈ থাকে শদিয়া ন ঘৰ ওচৰতে হয় নাই
ওচৰতে আ বেছি দুৰ নহয়
তাকে গৈ পাইছা
অ পাইছো পাইছো
কেতিয়া গৈছিলা
মোৰ তোমাৰ হৈ গ'ল তিনি বছৰ মাজত আকৌ এই, হেৰি থাৰ্ড গ্ৰেড', পৰীক্ষা দিব গৈছিলোঁ',
অ', থাৰ্ড গ্ৰেডৰ ন?
অহ',
অ', থাৰ্ড গ্ৰেডত, কোন স্কুলত পাইছিলা, ফিল'বাৰীতে নেকি?
অ', ফিল'বাৰীতে অ',
অ', ফিল'বাৰীত পাইছিলা তুমি?
অহ', পাহৰিলোঁ নহয় অবিশ্বাস্য ঘটনা ',
মই থাৰ্ড গ্ৰেডত, ফৰ্থ গ্ৰেডৰ একজাম দিওঁতে মই তিনিচুকীয়াতে আছিলোঁ বাৰু', তেতিয়া এই তিনিচুকীয়াতে, উম', তিনিচুকীয়াতে পৰীক্ষা দিবলৈ পাইছিলোঁ',
থাৰ্ড গ্ৰেডৰ এডমিট এ নাহিলে মোৰ', কিবা ভুল হ'ল চাগে, অহ', অকমান কিবা ভুল হ'ল চাগে',
উম',
এতিয়া এনেই আৰু, বেকাৰ ক'ব লাগিব',
হেহে', ককৰোচ জনতা পাৰ্টিত জইন কৰিব লাগিব আমি ন',
হাহা', তাকে',
হেহে', তাকেইতো',
বহুত জলদি ভাইৰেল হৈ গ'ল তাকেইতো',
একদম - একদম', হেৰি, আজি ৱৰ্কশ্বপত আহিছিলা নেকি?
ৱৰ্কশ্বপত, যোৱা হোৱাই নাই এইকেইদিন',
অ', এতিয়া ক'ত আছা ৰুমত নে ঘৰত?
মই এতিয়া, ঘৰতে',
ঘৰত ন, ঘৰৰ পৰাই কৰি আছা?
অহ', ঘৰৰ পৰা',
উম',
নেটৱক ঠিকে আছে নে?
অ', নাই, নেটৱৰ্ক পোৱা জেগাত থাকিলেতো ঘৰৰ পৰাই ভালকে কৰিব পাৰিয়েই',
অ', তুমি গৈ আছা নেকি ৱৰ্কশ্বপত?
মই কালি গৈছিলোঁ তালৈ যাৱ চাগে আজি যোৱাতো নহ'ল অকমান প্ৰব্লেম হ'ল',
অহ', বৰষুণটো দিয়া নাই সেইটো টাইমতে', উম', তাকেই ', এইকেইদিন, এই - এই, ৰাতিপুৱা টাইমতে', বৰষুণটোয়ে দিয়ে, যাওঁ বুলি ভাবিলোঁ',
সেইটোৱে - সেইটোৱে, মই সেই, কাইলৈ যাম বাৰু',
অহ', বা',
তাকে',
বাকী তোমাৰ ঘৰত কোন - কোনে আছে?
মোৰ আছে ভন্টি এজনী, মা দেউতা', ভণ্টি পঢ়ি আছে', বি এড কৰি আছে, বি এ বি এড লগতে কৰি আছে, লখিমপুৰ ইউনিভাৰ্চিটি',
অঁ! আচ্ছা!
তুমিকা তুমি হেৰি মই ডিগ্ৰীটো কৰিলো! আৰু তাৰপিছতে পঢ়ি থাকিবলৈ মন নগ'ল আৰু এতিয়া অ এতিয়া মানে কিনো এইবিলাকে জব চব অনলাইন কৰি মেলি দৌৰি মেলি এনেকে আছো আৰু।
অ,
উম! যোৱা বছৰ সেই আছাম পুলিচ দিছিলো। ভাইবা, ভাই অ ভাইবা দিলোগে, মই ভাবিছোঁ পাম নেকি মই ইমানডখলে আহিলোঁ যেতিয়া। মে বি পাম চাগে, বুলি ভাবি মেলি লাষ্ট মেৰিট লিষ্টত নাম নাহিলে কি কবা আৰু।
কপালৰ ওপৰতে কথা সেইটো।
কপালৰ ওপৰতে! কপাল মানে নিজেও ভুল আছিলে অলপমান। অ সেইটো মানে এ বি, ইউ বি, ন দুইটা
অঁ!
অ, মই মানে এপ্লাই কৰোতে অকল এ বি টো চিলে অ ইউ বি টো চিলেক্ট কৰি পালো ক।
অ ই ইউ বি টো অলপ কাটপ বেছি মাৰে - এ বি টোতকৈ।
অ,
অ, তাৰপিছত মই ইণ্টাৰভিউ, ইণ্টাৰভিউ মই ভাবিছো দুইটাতে চিলেক্ট কৰি থৈছো মই ধুনীয়াকে ইন্টাৰভিউ মাৰিবলে যাম আৰু। মই তাত ইণ্টাৰভিউ মাৰিবলৈ গলো ইণ্টাৰউ ৰানিং, চানিং কৰিলো লং জাম্প মাৰিলোঁ, তাৰপাছত চিনাপ মাৰিবলৈ গৈছোঁ, মোক নিদিলে তাৰমানে চিন্তাপ মাৰিবলৈ বাকী চবকে দিছে চিন্তাপ মাৰিবলৈ আমাৰ গ্ৰুপটো মানে।
মই অ মই অবাক, মইত এতিয়া তুমি, মই পিছত কৈছে তুমি এ বি এপ্লাই কৰা নাই ন বুলিছে? অ মোৰ তেতিয়া জিঅ তাতে উৰি, উৰো উৰো কৰিছে।
কি হ'ব এতিয়া! কি নহ'ব তাৰপিছত অ
এবাক কষ্ট কৰি এইবাৰ পাবা আৰু।
অ তাকে, এবাৰ ল'ব লাগিব। এ দৌৰি আছো বাও। তাৰপিছত শুনো ক!
তিনচুকীয়াতে যোৱাগে নেকি?
তিনিচুকীয়াতে, কেতিয়াবা ৰড ৰাৰ্নিং যাওঁ। কেতিয়াবা ককৰাতলি, কেতিয়াবা জানমুখ ফিল্ড।
আচ্ছা, আচ্ছা,
মানে, যোৱাবাৰ মানে ন অ সেই যোৱাবাৰ মানে আমাৰ আমাৰ থানাতোত বৰ বেছি কাটব নামাৰে বাৰু। পেঙেৰি থানাত ধুনীয়াকে আল্টিমেটলি অলপ কম কাটৱে মাৰে।
অঁ!
এ বিটোত কাটব মাৰিছিলে- এশ বাৰ।
অঁ!
মোৰ এশ সোতৰ মান হৈছিলেগে।
উম!
অ, কিন্তু মইতো এবি এপ্লাই কৰা নাছিলো।
আহ
অ তাৰপিছত মানে এশ বাৰ কাটক মাৰিছে এশ বাৰতে এজন লৰাই পাইছে তাৰমানে নগাও পথাৰত পিঙি থানাৰ
অঁ
অ তেতিয়া মানে এশ সোতৰ হোৱাৰ পিছতো মই সে নোপালো কাৰণ মই এপ্লাই কৰা নাই।
অ
এই বিলাক সৰু সৰু ৰু নহ আম বোলে কৰি কি কৰি
ট্ৰাই কৰি থাক পাবা এইবাৰ
অ
অঁ মই ইমান দূৰ চৰ মা মানে ইমান হেৰি নাই।
অ তোমালোকৰ পিনে পুৰা হেভি হেভি লৰা আছে হয়।
অ আমাৰ অ আমাৰ এইফালে ঢলা, শদিয়া,
অ অ তুমি একত্ৰিত বেয়া
যাতে অলপ মাৰে মই এই টুৱেলভ পাছ কৰি এইতয়া কৰিম পিছত এনেকে প়াঢ়ি নাই আৰু এপেণ্ডিছ চেপেণ্ডিছ খাটিলো
অ
উ হাই ছেকেণ্ডাৰী তোমাৰ টু থাউজেণ্ড নাইনটিনত পাছ কৰিছিলো।
নাইনটিন ন
অ নাইনটিন নহয় নাইনটিন নহয়। এইটিনত এইটিনত সেইটেৰীকা পাহৰি গৈছিলো।
এইটিনৰ হাইছেকেণ্ডাৰী
অ
অ আমিনো টুৱেণ্টি টুত হাই ছেকেণ্ডৰী দিছোহে মানে মই আৰু অঁ টুৱেণ্টি মেট্ৰিক টুৱেণ্টি টুত হায়াৰ ছেকেণ্ডেৰী
টুৱেট মোৰইিই কম্লিট হৈ আৰু
অ ঠিকে আছে।
বাকী এনেই এতিয়া কি কি জপএইবিলাক কৰিছা?
এতিয়া যে যোনবিলাক মানে ফৰেষ্টৰ আহিছে এ বি ইউ বি কনষ্টেবল যি আহিছে চব কৰি দিছো আৰু
চে
ফৰেছগাড জেলেদাৰ অ বাকী এইবিলাক বেলেগ চিভিল চাকৰি কৰা নাই বাৰু ফ গ্ৰেড থাৰড গ্ৰেড বেলেগ মানুহ।
উম
পালে পাম নাপালে নাই আৰু -আৰু এইবাৰ লাষ্ট দিম বাৰু নহ'লে এইটো এইটো এৰিম দিৰিম কেে একো কাই নহয় মতে-
বৰ আছে চোন পাই যাচোন আৰু-
অ ৱৰ্কশ্বপত কেইদিন আহিলা?
ৱাৰ্কচপতে সেই মান এসপ্তাহ মানে আহিছো মই বেছি দিন হোৱা নাই মই।
অহ এসপ্তাহ মান হৈছে হে নেকি?
যি নহল বাৰু এসপ্তাহ তাত যোৱা এসপ্তাহ মান আছে।
অ অ কেনেকুৱা লাগিছে কাম কৰি?
ঠিকেই নলবাৰী ভাষা বিলাক পালে অকণমান মাথাটো বেয়া হৈ আও।
অহ সেইটোৱে।
মানে ভাল ভাল খিনি কথাখিনি কি পকাই পকাই কথাখিনি কৈ দিয়ে বুজেই নাপাওঁ।
অহ লিখিবলে একো আট নাইকিয়া হয় থাকে ন
সিহঁতি এইটো আৰুটো আও বুলি কৈ দিয়া ন।
অহ হয় তুমি আও বুলিয়ে কৈ দিবা তেতিয়া লিখি দিবা।
তাকে কেতিয়াবা সুধি স্পীডত কৰো বুলি ক'লে শুনিবলে বেয়া হৈ যায় মানে প্ৰব্লেম হৈ যায়।
অ মানে তুমি ভইচটো যেনেকে শুনিছা তুমি ইস্পলিং তেনেকে কৰিবা তুমি শুদ্ধকে সোধুৱাই নিদিবা।
অহ অহ
অহ তেনেকে কৰিব লাগিব।
বাকী এতিয়া কালিলে যাবা তেনে